অ', শুনিছোঁ, শুনিছোঁ ক'ত আছ?
এইয়া অকমান আহি আছোঁ
অ', অ', অকলেনে কি?
অ', আছে নেকি?
অ', ৰকক ফোন এটা মাৰিছোঁ,
অ', অ'। মই আজি আইতাহঁতৰ ঘৰলে আহিলোঁ।
অ', আইতাহঁতৰ ঘৰ ক'তনো?
বৰ পঠা
উম।
খোৱা বোৱা কৰিলিনে? খোৱা বোৱা মানে দিনতে ভাত খোৱা, আজিকালি মই মানে পেটটো কমাবলৈ অকল এসাঁজ খাবলৈ লৈছোঁ।
অ' অ' ঠিকেই ময়ো একেই মই ৰাতিপুৱা মানে এঘাৰটা চাৰে এঘাৰটা মানে এবাৰ খাই দিওঁ তাৰ পৰাৰা ৰাতি। ফালে দহটা মানত কেতিয়াবা খাও মন গলে।
অ-অ সেইটো মই কি দি
তেনেকেই খাই থাকওঁ কমকে।
অ',
অ', বাকী খবৰ খাতি ভাল নহয় ঘৰত।
ঠিকেই আৰু গৰম এ
ঠিকে
বেয়া গৰম দিছে আমি।
অ-অ-অ, বা কথা এটা সুধো প তই গমেই পোৱা নাই চাগে। এই গাঁৱৰ যে ৰাইজখিনিক ফুৰাবলৈ নিম গম পাইছনোই।
অহ ক'ত নি আশা সিদ্ধান্ত হল বাৰু।
এতিয়া মানে বহুতখিনি মানুহে কৈছিলে গুৱাহাটীলে নিবলৈ। তপাত তেতিয়া মানে সকলো ডেকাই সকলে ক'লে আৰু মানে এনেকে এতিয়া গুৱাহাটীলৈ আনিলে গৰমতটো বহুত। ক'ত পৰিব আজি এইকেইদিনো দেখিছো গৰম কেনেকুৱা আমাৰ ইয়াতে।
বহুত কম, বহুত কম।
তো ইয়াতকৈও বেছি মানুহ।
অহ
গৰমটো আৰুও হ'ব তাৰ পৰা আমি তেতিয়া আমি। কলো মানে গুৱাহাটী ন ইাতকে আপোনালোকে বেছিহে গম পাব বয়সস্থ মানুহসকলে।
অ-অ
এই আমি মজুলী বা
অ' মাজুল য পৰিৱেশটো ভাল হয়। প্ৰতিযোগিতা চাবলৈও এ সত্ৰ বিভাগো আছে চাবলৈ ধুনীয়াকে চাব পাৰিব।
অ' তেতিয়া মানে ব বহুতে কলে আৰু। মাজুলীলৈ আমি গৈয়ে আছো। তাতকে অলপ বেলেগ এটা জেগাই ভাব তহঁতে।
অ' তেতিয়া বৰদোৱাাতটো ভাবিব পাও বৰদোৱাটো নতুনকে বনাইছে।
অ' সেইটোৱে নতুনখনো হ'ল আকৌ পুৰণাখনতো আছেই। আমিতো ভবাাতো বৰদাই হৈছো মানে। কিছুমানৰ আকৌ মাজুলীও যাবলৈ মন। তেতিয়া আমি কলো আপোনাৰ এ এতিয়া মাজুলীলৈ গৈ লাভ নাই এই পাল নাম বা এইবিলাক হেয় ৰাসৰ সময়ত গ'লে আপোনালে মাজুলী লে বেছি ভাল।
অহ-অহ।
সেনেকে কলো।
উম, একগোট হলে কিবা নহয় কাবা নহয় কাৰবা এটা আপত্তি থাকিবই আৰু।
সেইটোয়ে এতিয়ো চ চবকে মিলাব নোৱাৰি।
উম,
এতিয়া বহুত খিনি মানুহ। চাবলৈ মন বৰদোৱাই। এতিয়া বৰদোৱাটোকে সিদ্ধান্ত কৰিছো সিফালে আকৌ কিছুমানৰ গুৱাহাটী যাবলৈ মানুহক। কলে ভবাই যে নাই গৰমতটো কেনেকুৱা।
অক চব থাকিব লাগিব। তাৰপিচত হেৰি নহয় মানুহ আশীজন মান হ'ব লাগে ন।
অ' এতিয়া সেই দুখন বাছ ন। সেই বিয়াল্লিশটাকে ধৰে আৰু ভালকে।
অ', অ',
এতিয়া ছেভেন্টি অ, আঠসত্তৰ জন মানে মানুহ হেৰি হলেই ফুল।
অ, আচ্ছ অ,
ই দুজন মানেহে সিদ্ধান্তটো দিয়া নাই তেওঁলোকৰ।
কিমান দিন থকা ব্যৱস্থা কৰা হ'ব বা সেইটো চব ঠিক ঠাক কৰিব লাগিব ন'।
সিদ্ধান্ত মানে এ ওচৰতে হেৰি চেৰী আছে মানে
অ নহয় কেইদিন থাকিব পাৰিম তাৰ
অ আমি দুদ দুদিন দুদিন থাকিব লাগিব
অ ইফালে গৰমতটোও চাব যাব বেছি এইবিলাক
দুদিন থকাতো মান অ দুদিন থকাতো মানে সিদ্ধান্ত কৈছো মানে হেই প্ৰথম দিনা গৈ বৰদোৱাখন ঘূৰিলে
অ অ
মানুহসকলক মানে আমি ভাবিছো জুবিন ক্ষেত্ৰখনো দেখুওৱাই আনৰ কথা
অ জুবিন ক্ষেত্ৰও পাৰিব আকৌ বৰদোৱা জুবিন খেত্ৰ মানে গুৱাহাটীয়ে পালিগে আকৌ গুৱাহাটীখন নাযাওঁ বুলি কৈছা
এই একেবাৰে মেইন গুৱাহাটীলৈ গ'লে বেছি বেয়া হব গৰম গৰমত অ এ এ এটোটো সোনাপুৰতে
গুৱাহাটী
অ সেইটো এইটো অকল জুবিন ক্ষেত্ৰলৈকে গৈ মেলি আকৌ ঘূৰি গুছি অহাটো
অ অ
যেনে চিত্ৰলেখা উদ্যান অগ্নিগড় মহাভৈৰৱ
আকৌ তোৰ চাহ বাগান এখনতো সোমাই দিবলে ধুনীয়াকে আবেলি চাহকাপ ফুৰিবলে
আহ তাৰপা ইফালেতো আকৌ নাগ শংকৰ পামেই
অ অ
ধেইৰ আছে তেনেকুৱা।
তাকে ভালকেটো মিটিং এখন দিব লাগিব ন।
জুলাই ছয় তাৰিখে দিছোঁ নহয় মিটিং এখন। আবেলি দুপৰীয়াহে দু আবেলিয়ে দিছো। আবেলি চাৰে তিনটা পা দিছো। ছ' যাক-যাক পাৱ চবকে মাতিবি আৰু।
চ-চৰজি লাগে মানে। বেছি বেছি বেমাৰ-চেমাৰ হৈ যোৱা মানুহ নলবি কাকো। গাড়ীত যোৱা কথা, ইফালে গৰমটো এনেকুৱা।
অ' সেইটো সেইটোৱে, আকৌ কিবা এটা হওক।
কিবা এটা হওক সেইটো এনেই লেঠা বাঢ়িব বা আমাৰ গোটেই তোৰ যাত্ৰাটো বুলি নকওঁ ভাল নালাগিব।
সেইটো হয় বাৰু এতিয়া চবৰে। মানে, একেবাৰে আমাৰ মুখ্য উদ্দেশ্যটো হৈছে বয়সস্থ মানুহখিনিক হে দেখুৱা।
তাৰে যোনখিনি একদম সুস্থ সবল হৈ আছে, তেওঁলোককহে নিম।
অ' অ' তেওঁলোককহে নিয়াতো কৰ, নহলে বেছি বয়োজেষ্ঠ বেয়া হব।
মিটিং খনত মই মানে সিদ্ধান্তটো সেনেকে কৈ দিম। চিধাকে, আপোনালোকৰ বেছি মানে-অ'। এতিয়া এনেকে ক'ম যে বেছি বেমাৰ আজাৰ থকা মানুহক সকলক, অ', শুনিছানে?
হেল্ল'
শুনিচ নাই, হেল্ল'
মোৰ ইয়াত কানেক্ট
মানে সেই বেছি বেমাৰ আজাৰ হোৱা মানুহখিনিক নিনিও আৰু বেছি বেমাৰ-বেমাৰ হয় থকা থকা মানুহসকলক নিনো।
অ', বেছি বেমাৰ হৈ থকা মানুহক নি বহুত বিপদ হ'ব নহ'লে
অ', সেনেকে কৈ দিম আৰু মিটিংখনতে যে এনেকে যাব নালাগে বেছি বেমাৰ থকা সকলক নিলে আমাৰো অসুবিধা হ'ব পাৰে বাহ সকলোৱে যাত্ৰাটোও বেয়া হৈ যাব এনেকে কম তাৰপা সেই বাছ দুখন মই সুধিছোঁ
অ', বাছত কিমান কৈছে ভাড়া
এই চি ন' তোৰ দুদিনত হেৰি লাগে দুখন মিলাই তোৰ হেৰি এইটো এই তোৰ এখনত উ চৈধ্যছত চৈধ্য কৈছে এখনত আঠাইচ হাজাৰ মানে দুই দুইখন মিলাই আঠশ হেৰি হ'ব দুদিন নহয় দুখন বাছ আঠাই আঠাইছ আঠাইছ এইফালে তোৰ হৈ গ'ল ষাঠি অ', ফিফটি ছিক্স।
মানে আমাৰ কি হ'ল ইয়াৰ আগৰ বছৰ আমাৰ খেলটো নিছিলে যে
অ',
তাতে ৰিজাব আছিলে মানে
অ', কিমান কিমান লৈছিলে ভাড়া?
একে ছাপন্ন হাজাৰে লৈছিলে আমি গৈছিলো দুদিনীয়াকে আমি গৈছো মাজুলী, মাজুলী তোৰ এই সত্ৰ বিভাগ চালোগে ধুনীয়াকে
অ', এতিয়া এইটোত দুদিন দু যিহেতু দুদিনীয়া পকে আ হেৰি ঠিকে লৈছে হয়নে বাৰু?
এতিয়া যেতিকে লৈ মাজুলীৰ এটা যেনিবা ভাল হয় তোৰ হেৰি আৰু খাদ্য বনাই মেলি খাবলৈটো কাম থাকে
অ', ইয়াতো অ', ইয়াত বৰদোৱাটো বনাই মেলি ল'ব পাৰিম নহয় আমি।
অ', বনাবি
মানে এতিয়া হেৰি বাছ ন এচি বাছ ঠিকেই কৈছে কমেই হৈছে
কমে
চৈধ্যহেজাৰ বহুত কমতে কৈছে।
অ',
পোন্ধৰ সোতৰ হাজাৰো নাই কোৱা একদম জোখৰ এটা কৈছে চৈধ্য হাজাৰ
উম
অ', মানে এতিয়া আমি কিমানকে ল'লে ভাল হ'ব মানুহসকলৰ পৰা মানে এটাৰ পৰা
মানুহসকলৰ পৰা মানুহ মিনিমাম তই এহেজাৰ অ', হেৰি দুদিনীয়া ন
অ', ইঘাৰ অ', পোন্ধৰশকে লৈ লম।
অ', কাৰণ খোৱাবোৱা খৰচো আছে গাড়ী ভাড়াও আছে নহয়
অ', সেই পোন্ধৰটো মানে হেৰি আমাৰ যদি পোন্ধৰশকে বিয়াশী জন মানুহ হয় অ', চৰি পোন্ধৰ অ', টোত তেতিয়া দেখোন এক লাখ ত্ৰিশ হেজাৰ উঠিবই
অ, সেইটোৱেই বাকী যি যিটো - যিটো বাচে আমি গাওৰ খে ৰাইজৰ নামঘলে দি দিম
অ, সেইটোও হয় বাও হলও মানে এটা ব বেছি হৈ যাব বিয়াশী জনত মানে নব্বৈ আমি হেৰি কৰিব লাগিব এঘাৰ হেজাৰকে লব লাগিব তুলিব লাগিব তেতিয়া ত নব্বৈ - নব্বৈ হেজাৰ দুশ হব সনে সেনেকুৱাকে ললে জোখৰ হ'ব
ভালকে পাতিব লাগিব ন
বহেজাৰ দুশ হ'লেও বহুত নহয় ছাপন্ন হাজাৰ অ, নহ দিন বাৰতো সেই ভাবিছো জু - জুলাইৰ বাইশ তেইশ
অ, পাইছে ঠিকে আছে এতিয়া খেতি পথাৰত দিন যে মানুহ
অ, সেই সেইটোৱে অকমান শ শেষলৈ লৈছো জুলাই বাইশ তাৰিখে যদি আমি ৰা ৰাতিপুৱা দু - দুটা মানত ওলাই দিও ধুনী তে লাহে ধীৰে গৈ মেলি আমি ছটা চাৰে ছটাত পাই গলো
অ - অ
আমি মানে এটা এই সকললকে মানে এটা আহাৰৰ যোগাৰ কৰিম আও চাহ - চাহৰ লগত মানে তোৰ ডিম বা ব্ৰেড
অ, আৰু
তেনেকুৱা অ ফলমূ - অ ফল মূল চল মূল দি এইফালে আহ লঘু আহাৰ আও তাৰপা দুপৰীয়াটোতো ভাতে দি নম
তাত মানে কি এতিয়া স খানৰ - খানৰ যোৱা কথা বইল ভা
সেইটো নিৰামিষ খাও মানে ভাজি চাজি দালি সতি মি দেৰটা অ দেৰ অ, দেৰটা মানত যদি আমি খুৱাই দিব পাও তাপা সিফালে ৰাতিটো মানুহ ৰাতিতটো চিন্তা কৰিম আৰু থকা টাইমত কিবা এত সকলোৱে মিলি জুলি
অ, তাপিছত তোক কথা এটা হুধিবলে আছে নহয়।
অ',
ইয়াত তহতৰ বন্ধ পীটোত তোৰ বন্ধই সেইটো ঘৰ শিখিছ নে কি কে ন
হা
ঘৰত থাকিবি নে কিব কলে
একে গোটেই কেইদিন নাথাকো মই কাইলৈ তোৰ যাম
অ',
সেইটো কৰি থাকিম মানে
অ - অ - অ মই বুলো খানা চানা খাৱা গ'ল নে
অ, সেইটো মানে এইব নোৱাৰি মানে বহুত দিন হেৰি হৈছে ক্ষতি
অ, খতি গল তো
অ, সেইকাৰণে মানে এই ক কাইলে যামগে বুলি ভাবিছো
অ',
দুপৰীয়া সমত বাছতে উঠিদিম
কিমানেই কৰি থকা।
মোৰ প্ৰায় এতিয়া তিনিমাহ মানেই হ'ব।
অ, খেলি চেলিব খেলিছ নাই।
খেলটো চলিয়ে আছে এখন মানে পচপন কৰি থৈছে।
কেতি অ কেতিয়ালে হ'ব?
খন মানে আকৌ তোৰ আগষ্টতহে, জুলাই, আগষ্ট ছেপ্তেম্বৰ মানৰ হ'ব ছেপটেম্বৰৰ প্ৰথম সপ্তাহ।
আচ্ছা।
খেল কিখন মানে হৈ আছে, এই বৰষুণটোৱে বেছি আমনি কৰিলে কাৰণে মানে আকৌ আধাতে বাতিল কৰি দিলে।
অ অ।
এতিয়া সেই তাৰিখে এইটো ছেপ্তেম্বৰ ছয় নে পাঁচ তাৰিখৰ পৰা আকৌ আৰম্ভ কৰিব।
অ অ ঠিকে আছে। কিমান আছে?
এ আমাৰ ষাঠি সত্তৰটামান আছে।